নমস্কাৰ ন
নমস্কাৰ নমস্কাৰ কি কৰিছা
মই এয়া শুবলৈ আহিছোঁ
অ ভাত চাত খালো তুমি
উ খালোঁ দিয়া
অ
বাকী খবৰ খাতি ভালে ভালে তোমাৰ অঁ, তাকে ঘৰৰ ফালে ভালেই,
ঘৰ ফালে ঘৰৰ ফালে ভালেই,
অঁ, তাকে বাকি কোৱা!
বাকী তোমাৰ মই তোমাৰ নতুনকে তোমাৰ দোকান চোকান এখন, খুলিছিলোঁতো দোকান এখন
কি দোকান খুলিলা,
তোমাৰ মই কাপোৰৰ,
কি কোৱা মই আজিহে গম পাইছো!
অঁ, সৰু কাপোৰৰ দোকান এখন খুলিলো মানে চব পেণ্ট চব পাই আৰু কাপোৰ,
আচ্ছা আচ্ছা অঁ,
কম দামত চব কাপোৰ পায়!
অঁ
চিজন মানে এটা ছিজনত আহে আৰু ঠাণ্ডাত ঠাণ্ডা গৰমত গৰম তেনেকুৱা কাপোৰ আৰু,
অঁ,
তাৰ পিছত তোমাৰ সেইটো মানে মাজতে লোকচান পৰি গ'ল!
অঁ, কিয় বা,
এই মানে বিক্ৰীটো মানে ভাল যোৱা নাছিলে!
অঁ
গলো সাৰ চাৰ নামানি মানে একদম যুঁজিলো এতিয়া আহি গল বাৰটে লাইনত
অঁ, এইয়া সেইটোয়েতো তোমাৰ এইবিলাকত যে, এইবিলাকৰ লাভ লোকচান থাকেই মানে গম পাইছানে,
অ
মানে তোমাৰ, প্ৰব্লেম হৈ যায় অলপ মানে লোকচান হ'লে প্ৰব্লেম হৈ যায় হয়নে নয় কোৱা
অঁ, তাকে
এতিয়া আমিনো কত ইমান পইচা খান পাওঁ হেয়নে নয় কোৱা,
অঁ, তাকে তোমাৰ এতিয়া মোক মানে তাত মানুহ এটা লাগিছিলে মানে?
মানুহ লাগিছিল নেকি,
উম
মানে এনেকুৱা কাপোৰ চাপোৰ জাপিব, কৰিব পৰা নে এনে হেৰি এনেকে পইচা চইচা হিচাপ কৰা তুমি থাকিবা তাত!
কাপোৰ চাপোৰ হিচাপ চিচাপ কৰা কাপোৰ চাপোৰ দিয়া আৰ এবা প্ৰে কথা চথা কোৱা আৰু,
অঁ, অঁ
দাম দৰ খেলা মানে এনেকুৱা এটা কাম কৰিবলে মানুহ এটা লাগিছিলে,
অ অ ঠিকে আছে মই তোমাক হেৰি কম দিয়া মই মোৰ মানে এটা মানুহ এটা চিনকি আছে গম পাইছা সি মানে পোৱালীটো ভাল আছে তোমাৰ মানে বিশ্বাস কৰিব পাৰিবা আৰু তুমি তাক এনেই তুমি বেলেগ পোৱালিক ত বিশ্বাস কৰিবলৈ মানে অলপ টান হয় হয়নে নয় কোৱা
তাকে,
তোমাৰ এতিয়া বো মান বস্তু চস্তু এৰি থৈ যাবলৈ ভয় লাগে! আজিকালি মানে চোৰৰ, এইটো টো মানে চোৰৰ এইটো বহুত হেৰি হৈছে হয় নাই কোৱা,
উম
তাকে
তাকে মই তোমাক মানে মোৰ ভিডিঅ' চিডিঅ' বিলাক দি দিম তুমি মানে চেলচ কৰাই দিবাচোন বেলেগক মানে মোৰকৰ অকমান চেলচটো আৰু বঢ়াই দিবা
অ ঠিক আছে তুমি মোক ভাল ক্লিপ উলিয়াই তোমাৰ তোমাৰটো আইফোন টো আছেই
উম
আইফোনটোত তুমি এটা কাম কৰিবা হেৰি ধুনীয়াকৈ ক্লিপ এটা ল'বা
অহ
ক্লিপটো মানে ধুনীয়াকৈ মানে ক্লিপ এটা নহয় মানে তুমি চাৰি পাচটামান ক্লিপ ল'বা ধুনীয়াকৈ লয় পেলাই মোক দি দিবা
উম
তাৰছত মই তোমাক ভিডিঅটা বনাই দি দিম ভিডিঅ'টা বনাই পেলাই মানে দি দিম মানে মই তোমাক হেৰি কৰিম আপলোড কৰি দিম মোৰ তাত তাৰপিছতে ৰেফাৰেলিংকটো দি দিম
উম
তাৰপিছত তুমি তাৰ পৰা ৰেফাৰ কৰি পেলাই তোমাৰ বস্তু বিলাক মানুহ এনেকা ল'ব পাৰিব আৰু
অ মানে মোৰতো কম দামতে ভাল ভাল আজিকালি মানে নতুন নতুন বস্তু সেইবিলাক চব আছে বাৰতে
হাঁ।
তাকে মানে, সেইয়া আৰু। তাৰ লগতে তোমাৰ ওঁ দোকানত তোমাৰ আহিলে গেট ৱান বায় ৱান ফ্ৰীটো ফ্ৰীও থাকে।
আহে অঁ।
তাৰপিছত সেইবিলাক আৰু।
তাকে, অঁ। তোমাৰে এ তুমি যোনটো মোক্ কাপোৰৰ সেইটো বুলি ভাবিছা কৰিম বুলি মানে তুমি যি ভাবিছা ভালেই ভাবিছা গম পাইছা। কাপোৰ আজিকালি মানে বহুত লাভ আছে ছা কাপোৰ সেইবিলাকত।
উম।
আঁ।
মানে, তোমাৰ সেইটো মানে যদি তুমি অলপমান চেলছ- টেলছ কৰাই দিয়া মোৰো লাভ হ'ব। তোমাৰ এইটো অনলাইনৰ পৰাও মানে পইচা-চইচা পোৱা নিচিনা হ'ব আৰু। মানে, অনলাইনৰ পৰা যদি মানুহে কাপোৰ-চা পোৰ কিনে মোৰ চিলছটো বাঢ়িব।
সেইটোৱেটো অঁ।
মোৰ লাভো হ'ব তেতিয়া।
অঁ, আঁহ্।
সেইটো কাৰণে তোমাক ক'লো মানে।
মই হেৰি কৰিব লাগিব দিয়া। মই এই তোমাক মানুহটো লগাইটো দিমেই আৰু তোমাক মই ভাল ধৰ মানে, মোৰ তাত লগৰ কেইটামান আছে বাৰু টেই ইউটিউব চেনেল থকা।
অ'।
সিহঁত কেইটাক মই কৈ পেলাই হেৰি কৰি দিম দিয়া।
অঁ, মোৰ মানে লাভ-চাপ হ'লে তোমাৰ কমিচনো থাকিব। চাইড কমিচন-তমিচন।
এতিয়া হ'ব বাও। মই তোমাৰ দোকানত যাম দিয়া এদিন। এপাককে গৈ পেলাই আহিমগৈ দিয়া। চাই আহিমগৈ তোমাৰ দোকানখনো।
অঁ, অঁ।
না
অঁ, আহিবা আহিবা।
অঁ।
মই ত্ৰিবেণীগুৰিতে খুলিছোঁ, ত্ৰিবেণীৰ ওচৰতে খুলিছোঁ।
ত্ৰিবেনীৰ ওচৰতে নেকি? অঁ, হয় ঠিকে আছে। মই হেৰি কৰিম দিয়া তোমাৰ যাম তাত গৈ পেলাই হেৰি কৰিম।
তোমাৰ মানে, মই মানে দোকানটো মানে তোমাৰ সেই জেগাটো মানে দোকান টো মানে উম মানে এ টা মানে, নতুন দোকানটো মানে এটা নতুন মানে এটা প্ৰজেক্ট টাইপ বনাম বুলি ভাবিছো। মানে দো কানটো মোৰ অকণ মাটিটো ডাউন মানে।
অঁ।
মাটিটো মানে মোৰ আণ্ডাৰগ্ৰাউণ্ড মানে, দোকানটো বনাম বুলি ভাবিছোঁ। মানে মাটিটোত এটা মানে, তলত এটা মানে ডাঙৰ মানে ৰুম টাইপ বনাই
আঁহ্।
চাইড চাইড প্লাষ্টাৰ কৰি মানে, এনেকে খত চিৰি-তিৰি দি মানে, তললৈ নামি যোৱা দোকান আৰু। তলত মানে দোকান থাকে আৰু।
আচ্ছা অ'।
অ সেনেকুৱা কৰিলে তোমাৰ দোকানটোও ভাল হ'ব মানুহো আহিব তোমাৰ চেলো বেছি হ'ব।
অ'।
এ চি চি চি লগাই দিম তোমাৰ চাইদে বাইদে মানে মানুহ চানু থাকিব মানে তোমাৰ, টিভি চিভিও লাগি থাকিব চাবও পাৰিব কাপোৰ চাপোৰো মানে পুৰা চেলচ থাকিব।
অ'।
ব্ৰেণ্ডিং কাপোৰবিলাকো পাব আন ব্ৰেণ্ডিংবিলাকো পাব তোমাৰ জোতা টোতাও পাব সৰু পোৱালিৰ পৰা ধৰি চব, পাব আৰু বস্তু।
অ', অ
কাপোৰৰ বস্তু বিলাক তোমাৰ সকলোবিলাক পাব তুমি যদি তাতে আৰু অকণমান ভাইৰেল, কৰি দিয়া তেতিয়া মোৰ লাভটো আৰু হ'ব তেতিয়া তোমাৰ কমিশন চমিশনো দিম আৰু ভালকে।
অ ঠিক আছে বাৰু মোৰ সেইটো বাদ সেইটো হ'ব বাৰু তে, তুমি মই তোমাৰ এই তোমাৰ তুমি যে ক'লা যে মাত্ৰ এনেকুৱা ধৰক, কাপোৰ চেল তেল কণ কৰাই দিব লাগে আৰু মোৰ সেইটোে বেয়া লাগিছে মানে মই, কিবা এটা কৰিব পেলাই মই তোমাক হেৰি কৰিম দিয়া। গম পাইছা তোমাৰ এনেই, কাপোৰৰ বিজনেছ টো উপৰিও কিবা এনেকে বেলেগ কিবাি কিবি আছে নেকি আকৌ,
মানে কাপোৰৰ বিজনেছৰ ওপৰত বেলেগ কিবা কিবি বিজনেচ মানে তোমাৰ ক'ব গলে মানে মোৰ, মুৰ্গী বিজনেছ এটা আছিলে।
মূৰ্গী?
অ সেইটো কাৰণে বিক্ৰী কৰি পেলাই মই কাপোৰৰ বিজনেচটো নতুনকে খুলিছো।
অ'।
তাৰপিছত যদিও লোকচান হৈছে, এতিয়া হাৰ মানা নাই তথাপিও যে লাভলৈ আহিলে বাৰু এতিয়া বহুতখিনি উন্নত হ'ল দোকান।
আছা অ,
বহুত খিনি উন্নত হ'ল, যদিও বাৰতা বহুত চলি আছে আৰু ডাঙৰ কৰিব আশা আছে বহুত। চেল চলি থাকে এবাৰতে দিনত আঠ হেজাৰ মানকে মোৰ ইনকাম চলি আছে এবাৰতে।
অহ
মানে চেল বেছি হয় আৰু দোকান চোকানক দি নিজস্ব মানে দৰমহা আঠ হোজাৰ মানকে পাওঁ।
অ
আ দোকানৰ বস্তু বাহিনি আনি নিজস্ব দৰমহা ডেইলি আঠ হাজাৰ মানকে থাকে।
অঁ'।
মাহত মানে টকা দুই লাখ আঢ়ৈ লাখ টকা এটা ওলাই।
ওলাই ন?
লে বুলি টকা পাঁচ লাখ ছয় লাখ মান টকা চাৰে পাঁচ লাখ মান ওলাই কমি মানুহ চানুক দি। কাপোৰ চাপোৰ কিনি মোলৈ নিজলৈ আঢ়ৈ লাখ মান এটা থাকে।
অ'।
আন্দ্দাৰ গান বনালে আৰু আহিব বুলি আশা থাকিল তোমাৰ পৰা চেল কৰালে আৰু থাক থাকিব,
অ অ
আণ্ডাৰগ্ৰাণ্ডটো মানে আণ্ডাৰগ্ৰাণ মানে কি আৰু আণ্ডাৰগ্ৰাণ্ড নহয় মানে। গ্ৰাউণ্ড মানে তলত আৰু গ্ৰাউণ্ডৰ তলত মানে। মানে মানে লো লো হাউচ আৰু তলত মানে।
অ অ গম পাইছো গম পাইছো।
তুমি
এইটো মানে তিপিনিউচত মানে এইটো কোনোৱে বনোৱা নাই মানে। চবে আজিকালি ওখ ওখ বিল্ডিং বনাই মই যদি তলত বনাওঁ মানুহ বিলাক কিন্তু আহাটো স সম্ভৱ বুলি মই ভাবো মানে।
হা
মানুহবিলাক মানে আহিব মানে সেইটো আশা আছে মানে।
অ
দোকানেটো আও মই এইটো প্ৰজেক্ট ললো বাৰু দে হাতত
ঠিকেই লৈছা বোলো ঠিকে ভাবিছা যি কৰিছা।
অ বৰ্তমান চলিও আছে আধা আধি বাৰু এতিয়া কাম চাম বিলাক।
অ
অ ঘৰটো হ'বগৈ আৰু লাহে ধীয়ে
অ তাকে ঘৰ-চব বনোৱা হল?
ঘৰ-চৰ তাৰপিছত কাপোৰ বাহিনী বিলাক দোকানখন ইয়াৰ পৰা উঠাই পেলাই তলত নিম ইয়াত তোমাৰ কিবা এখন দোকান এখন খুলি দিম এনে
অ
বা নহলে ৰুমতোকে ভাড়াত দি দিম কিবা দোকান-চোকান বিলাক বনাবলে।
অ
তলত মোৰ দোকানখন থাকিব তেতিয়া চেলিং মালেই হ'ব এত তেতিয়া বৰ্তমান ডবল চেলিং এটা আহি আছে তেতিয়া আৰু ভাল চেলিং এটা হ'ব।
অ অ
ইচ্ছা অনুসৰি বস্তু বিলাক লব পৰা হব হ'ম বুলি ভাবো মানে।
সেইটোয়েতো কষ্ট কৰিলেতো পাবাই এনো।
অ মই মানে নতুনকে মানে পিছলে গৈ পেলেই মানে আশা আছে এপ এটাও বনাম মানে। এপটোপাও মানে অৰ্ডাৰ-চৰ্ডাৰ দিব পাৰিব অকল মোৰ বস্তু বিলাক।
অ অ পাৰিতো এনেকা তোমাৰ এপটো ধৰ তোমাৰ এনেকুৱা হেৰি ৰেফাৰ কৰিব পৰা
এতিয়া নহয় মানে পিছলে এতিয়া তোমাৰ এতিয়া তোমাৰ লাহে-ধিৰে ৱেবচাইট এতিয়া তোমাৰ লাহে-ধিয়ে মই তোমাৰ ৱেবচাইট বনাম মানে।
অ
ৱেবচাইটত মানে দি দিম দি দি পেলাই মানে ইনষ্টাগ্ৰাম চিন ষ্টাগ্ৰামত মানে অলপমান পইচা-চইচা দি মানে ৱেবচাইটটো শ্বেয়াৰ কৰিম।
অ
তেতিয়া ৱেবচাইটটো ক্লিক কৰিলে মানে মোপা অৰ্ডাৰ দিবও পাৰিব লিভিং টু তেজপুৰ বুলি থাকিব তেজ পুৰৰ পৰা ক'লৈ দিয়ে মানে অসমৰ ভিতৰতে আৰু
আটচ্ছা আটচ্ছা
ডিচষ্টেন্ঞ্চটো আচাম মানে আচামৰ ভিতৰত তুমি যৰ পৰাই অৰ্ডাৰ দিয়ে ত'তে তোমাৰ বস্তু পাৰ্চেল হ'ব।
অ অ গম পাইছোঁ।
এতিয়া মানে এতিয়া মানে বৰ্তমান সেইটো কৰিম বুলি ভবা নাই মানে আৰু মানে ডেইলি ইনকাম মানে সেইটো কৰিবলৈ সাত লাখ মান লাগিব মানে গোটেই মাহটো ইন
অ
এতিয়া তোমাৰ ৱেবচাইটো খোলিম যেতিয়া মান্থলি ইংকাম পঞ্চাছ লাখ, ষাঠ ষাঠি লাখ মানত যেতিয়া আহিব মানে কুটিৰ ওচৰ উচুৱাচিতে চুই থাকিম মানে মান্থলি দোকানখন নামত।
তেতিয়া এপ এটা খুলি দিব পাৰি আৰু এপৰ মালিক হিচাপে কোটি টকা ইনকম ঠিকে থাকিব আৰু।
পাৰি অঁ।
উম সেইটো বুলি মানে আগলে কৰিম বুলি আশা আছে যদি কৰিব পাৰো তেতিয়াহ'লে নিজলৈ লাভ তোমালোকলৈ লাভ।
পাৰিবা দিয়া কষ্ট কৰা কষ্ট কৰিলে পাৰিবা।
অঁ, চেলিং তেলিং অলপমান কৰাই দিবা।
অঁ, ঠিকে আছে মই কৰিম বাৰুতে।
লাহে ধীৰে পিছৰ পৰা উঠিছো আৰু অকনমান লাহে ধীৰে।
অ' অ', এতিয়া হ'ব দিয়া ন, মই তোমাক কম।
অ' অ', দিয়া বাৰু।
উম।